উ কি কৰিছা?
এয়া কি কৰিবা আছিলো আৰু অকমান তুমি কি কৰিছা?
মই এই অকণ ওলাই আহিছিলোঁ।
অ অ
কাম এটাত আহিছিলোঁ কামটো হোৱা নাই সেইকাৰণে ৰখি হে আছোঁ। মানে কাগজ কাগজ এখন বনাবলে আহিছিলোঁ।
অ কিবা কামৰ নেকি?
নহয় এই ঘৰৰে।
অ গম পাইছোঁ, বাকী ভাল নহয়?
বাকী আছোঁ দিয়া তোমাৰ ভাল।
উম আছোঁ আছোঁ দেই। ঠিক ঠাক আৰু চলি আছে ঘৰতে ঘৰতে বৰ্তমান ঘৰতে। তে তাপা খোৱা বোৱা মানে তোমাৰ চাহ খালো, তাৰপৰা অনেই একো তেনেকে খোৱা খোৱা নাই।
কিবা সময় হ'ল ৰ খাই লোৱা আৰু কিবা এটা।
নাই নাই খাম মানে আৰু লাহেকে। তাৰপিছত তুমি খোৱা বোৱা কৰিলা?
মই খোৱা বোৱা কৰিলোঁ বাৰু ৰাতিপুৱা, তাৰপৰা এতিয়া ঘৰ গৈ খাম আৰু লাহেকে।
উম গম পাইছো বাকী তোমালোকৰ মাহঁতৰ কেনেকুৱা?
ভাল ভাল মাহতৰ ভালেই।
ভাল, উম ভাল ভাল ভাল ঠিকে আছে চব। তাৰ পিছতে হেৰি এইটো কি বুলি কয় উম বাকী এতিয়া ধৰি লোৱা পঢ়া -শুনা কিবা ৰিজাল্ট চিজালট কিবা কিবি
এই এক্সামৰ ৰিজাল্টটো দিয়া নাই তোমাৰ দিবহে এক্সাম হৈ গৈছে হে।
অ অ গম পাইছোঁ।
আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি অকমান দেৰিয়ে হয়।
দেৰি হয় দেৰি হয় তোমাৰ গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ চিটি অকমান দেৰিয়ে হয় বাৰু।
উম উম।
তাকে মুঠতে এতিয়া ৰিজাল্টটো দিয়াৰ পিছত কি কৰিম বুলি ভাবিছা?
ৰিজাল্টটো দিয়াৰ পিছত কিবা এটা কৰিব লাগিব আৰু ধৰা চাকৰি বাকৰি কিবা এটা চিন্তাই কৰিব লাগিব আৰু।
উম তাকে তাকে।
এনেকে থাকিলেতো নহয় দিয়াচোন আৰু।
উম নহয় সেইটোৱে কিবা এটা কৰিব লাগিবই। তাকে কিবা খবৰ খাতি পালে দিবা আৰু ময়ো
নিশ্চয় নিশ্চয় বাকী হেৰি তুমি তোমাক লগতে কৈছিলা যে কিবা এটা কৰিম বুলি কি কৰিলা?
নাই তোমাৰ সেই এইবোৰ আজিকালি চাকৰি এটা পোৱাতো ইমান মুখৰ কথাওঁ নহয়। দিয়াচোন, সেইটো কাৰণে অকমান প্ৰব্লেমো হয়। এতিয়াহে বৰ্তমান তোমাৰ আৰু মই মানে সেই সৰু সুৰাকে ব্যৱসায় এটাকে চলাই আছো। ব্যৱ মানে কিয় আৰু তোমাৰ নিজে হাতৰ কাম কিছুমান কৰি কৰি আৰু চেল কৰিছো।
পাইছো তোমাৰ হেৰিত, ভাল লাগে দেই তুমি ঠিক ভালেই কৰা।
থেংক ইউ থেংক ইউ দেই তাকেহে তেনেকে সৰু সুৰাকে কৰি আছোঁ আৰু।
অঁ তাকে তাকে এনেয়ে থকাতকে কিবা এটা ওলাই থাক থাকিলেও বহুত দিয়াচোন।
সেইটোৱেই আৰু আজিকালি তোমাৰ উম তোমাৰ নিজৰে দেখোন আমাৰ ৰিচাৰ্চ তো ভৰাব লাগে পইচাঁ লাগে।
উম উম সেইটোৱে সেইটোৱে। আৰু এতিয়া মানে কি হয় তোমাৰ ডাঙৰ ঘৰ অহাৰ লগে লগে মানে ঘৰত মানে চব সময়তে পইচা খুজিবলৈ মানে ভালো নাই।
ভাল নালাগে আফচুস্থা লাগে।
ল মোৰ সেই কাৰণে মইয়ো তোমাৰ হায় ছেকেণ্ডাৰী পাছ কৰা পিছৰ পৰাই
অঁ।
তোমাৰ কাম আৰু কাম কৰিছো মানে মই আগতে হেৰিত কৰিছিলো তোমাৰ কৰিয়াৰ চাৰ্ভিচ যে।
উম বুজি পাইছো।
তাত কৰিছিলো তাত মই প্ৰায় পাঁচ বছৰ মানে কৰিলো। ডিগ্ৰী শেষ হোৱালৈকে গল মানে মই কামটো এৰা বেছি দিন হোৱাই নাই।
গম পাইছো, তুমি ৰ্পাট টাইম টাইপত কৰিছিলা নেকি?
পাৰ্ট টাইম বুলি নহয় আৰু ধৰা ফুল টাইমে হয়। মানে ধৰা পঢ়াৰ লগতে সেইটোও কৰি আছিলো আৰু ধৰা।
নাই ঠিকে আছে ঠিকে আছে খালি মানে কি হয় এতিয়া তোমাৰ চাকৰিতটো পাবলে ইমান টানো নহয় ইমান সহজো নহয়।
উম নাই এতিয়া মানে বৰ্তমান চব চবেই দিয়ে ন আগতে ধৰা যিখিনি ধৰা আগৰ কথাতটো বেলেগ আছিলে আগৰ ধৰা ঘোচ গাছৰ কথা আছিলে চাগে চাকৰি কাৰণে এতিয়া আগতে ধৰা যিখিনিয়ে পইচা দিব পাৰে সিহঁতে চাকৰি পাইছিলে আজি কালি তেনেকুৱা নহয় ন আজিকালি তোমাৰ, উম মেধা ভিত্তিক ভিত্তিত তোমাৰ চাকৰি পায় চবেই সেইটো কাৰণে ভালো হৈছে বাওঁ। যিখিনিয়ে আচল পাবলগীয়া সেইখিনিয়ে পায় ধৰা
মেইন সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী খিনি আমাতকেও কিছুমান আছে ন সাধাৰণ ঘৰত এনেই ধৰি লোৱা চলিবলৈ যা দিগদাৰ
উম উম এতিয়া ধৰা ৰিক্সাৱালাই ঠেলাৱলা হওঁক বা তেনেকুৱা ধৰা সৰু সুৰা কাম কৰা মানুহৰ ল'ৰা-ছোৱালীয়ে চাকৰি পালে ধৰা ঘৰ খনৰ কাৰণেই ভাল হয়।
খন উদ্ধাৰ কৰে দিয়া।
উম উম।
আৰু আমি চাওঁ নহয় আজিকালি ঘৰ এখন চলাবলৈ কিমান লাগে সাধাৰণ সাধাৰণ বজাৰ এতিয়া দেখোন এদিনৰ বজাৰ কেইটাই তোমাৰ পাঁচশ পাঁচশ ক পাঁচশ টকা পাঁচশ খুব কম কমহে পাঁচশ টকা তাতকে তলত তোমাৰ বস্তুয়ে দেখোন নাহে তেলৰ লি তাৰে আজিকালি তোমাৰ দুশ নে আঢ়ৈশ টকা তেনেকুৱা এটাও তুমি কি বস্তু খাবা কোৱাচোন
এতিয়া ধৰা সাধাৰণ যদি কোনোবা ধৰা আজিৰা কৰা মানুহজনৰ কথা কৈছো তোমাৰ হাজিৰা কৰি দিনটো দিনৰত পাঁচশ টকা পালা। সন্ধিয়া ঘৰলে বজাৰ কেইটা নিলেই পইচা শেষেই হৈ যায় এতিয়া, সেই তেনেকুৱা এ খন ঘৰত ধৰা যদি চৰকাৰী চাকৰি এটা পাই ল'ৰাটো ছোৱালীজনীয়ে তেতিয়া ধৰা ভাল হয় ন তুমি হেৰি এইটো কি যোৱাবাৰ এডিয়াৰি এৰি দিছিলা।
অ দিছিলোঁ এডিয়াৰি কিন্তু তোমাৰ লাকত আচলতে কি হয় জান মানে কিছুমান বস্তু তোমাৰ লাকৰ ওপৰৰতটো কথা, মানে উম মানে কেলে কৈছো মোৰ তোমাৰ দাদা এজৰে একদম প্ৰমাণ পাইছোঁ মানে সি তোমাৰ ফাৰ্ষ্ট এ সি প্ৰথম যেতিয়া পৰীক্ষা হৈছিলে সেই পৰীক্ষাটো দিলে সেইটো নেপালে তাৰ লগৰ মানে গোটেই খিনিয়ে পাই গ'ল। পাই গ'লত সি মানে অকমান মানে টেনচনত আহি গ'ল চিন্তা বহুত হ'ল আৰু দেউতাকো নাই মানে সি অকলে অকলে নিজে কৰা তাৰপিছতে কি হ'ল তোমাৰ সি ছেকেণ্ড বাৰ দিলে তাৰপৰা আমি তাক মানে সি ছেকেণ্ড বাৰ এক্সাম নিদিওঁ বুলি কৈছিলে সি সেই আই তেওঁ কৰিলে কিবা কিবি মানে সি পঢ়িলে তাৰপিছত পঢ়া পিছত কি আই টি আই কৰিলে আই টিই কৰি পেলাই সি বোলে এ মই বোলে ৱাৰিঙৰ কাম খিনিকে ল'ম বোলে তাৰ পিছতে ৱাৰিং কাম বোৰ ল'ম বুলি আৰু আমি বোলো তাপা মইওঁ ক'লো ওচৰত ঘৰতো ক'লে চবে বোলে নহয় তই কিন্তু এইবাৰ দে এক্জাম টো দিলে পিছৰবাৰত ইমানে তাৰ লাগ একে ছাতে সি পাইছে। জানানে।
অ তেনে এইটো লাগিও লাগিব ত মানে চেষ্টাও কৰিব লাগিব লাগ বুলি গোটেইটো লাক লাক লাকৰ কথা ক'লে বুলি লাকৰ লাক বুলি কলে নহ'ব তোমাৰ নিজৰো চেষ্টা লাগিব ধৰা তুমি নিজেও ভালকে সেইখিনি কাৰণে তুমি প্ৰস্তুতি চলাব লাগিব
সেইটোৱে আৰু আজিকালি তোমাৰ কষ্টও তুমি যথেষ্ট খিনি কৰিব লাগিব
সেইমতে মানে তুমি সময় দিব পাৰিব লাগিব নিজক
পাৰিব লাগিব পাৰিব লাগিব আৰু তোমাৰ একান্তই তুমি নিজৰ সময়খিনিও তুমি চাব লাগিব উম
উ
তাৰপিছতে সেইটোয়ে হয় মানুহৰ তোমাৰ আজিকালি বহুত কথা থাকে দেই ইমান সহজ নহয় স সেই একজামৰ ৰিজাল্ট চিজাল্ট দিয়া পিছত মানে আৰু ধৰি লও তেতিয়া কিবা এটা ওলাব আমাৰো এতিয়া সেই একেহে হৈছে ৰিজাল্ট দিয়া নাই ৰিজাল্ট নিদিয়ালৈকেতো একো এটা কৰিবও নোৱাৰো ন
তোমাৰ এতিয়া বৰ্তমানৰ ঘৰতে তেনেকে
সেইটোয়েই অ
উম তাৰপিছতে হেৰি এইটো কি বুলি কয় উম তোমাৰ এতিয়া ধৰি লোৱা তুমি বা পঢ়িম বুলি এনে পঢ়িবা নে কি তুমি এইটোক
ন নপঢ়িম চাগে মই তোমাৰ কামেই কৰিবই কাৰণ এতিয়া ধৰা দেউতাও নোৱাৰা হৈ আহিছে ন ঘৰখনকো মানে ধৰা অলপ হেৰি গ লাগিব ধৰা
উম উম উম
সেইকাৰণে যিমানখিনি ন পিছত পঢ়া শুনাটোতো ধৰা মানুহৰ যেতিয়া হ'লেও কৰিব পাৰিম পিছত ধৰা
কিন্তু এটা কথা কি জানানে তুমি এবাৰ যাতে ইনকাম চৰ্চ কৰিব তুমি লাগি যাবা ন তেতিয়া কিন্তু তোমাৰ পঢ়াত মনতো নাথাকে আৰু
নাথাকে সেইটো হয় মই এইটো তে গম পাইছো মানে মোৰ ছিক্স চেমৰ যে মোৰ বেক এটা আছিলে মোৰ মাজত তোমাৰ সেই বেক তোৰ কাৰণে মোৰ দুই দুই তিনি বছৰ মান গেপ পৰি গ'ল মই এই একজাম এবাৰ একজাম দিওতে মই গম পাইছো
উম
মন‍টো নাহে মানে তুমি যিমান দি কৰিলা আৰু তোমাৰ দেৰি হৈ গলে ভালো নালাগে ন কম কম বয়সৰ ল'ৰা ছোৱালী লগত গৈ পৰীক্ষা দিবলৈ
নাই তুমি হেৰি কৰিব পাৰা ন কৰিলে দিছ তুমি যদি ভাবা কৰো বুলি ডিচতেঞ্চ কৰিব পাৰা ডিচতেঞ্চত প্ৰব্লেম নাই খালি এটাই কথা আৰু হয় সেইটো তুমি কৈছা মানে কি হয় আচলতে মানুহৰ মনটো ভাগি যোৱা নিচিনা হয় ন
বুজিছা
আৰু আমাৰ মিডিল ক্লাছ ফেমিলি মানুহখিনিৰ কাৰণে মানে এটা বস্তু তোমাৰ দিগ হৈ যায় কি আমি ঘৰখনৰ কথাও চিন্তা কৰিবলগীয়া হয় আৰু যেতিয়া এটা অ এটা কৰ্চৰ যেতিয়া তোমাৰ পইচা ইমান বোৰ শুনি যাও শুনি গলে মানে কিবা ভাবিবলৈকে দেখোন ভয় লাগে যে মই এইটো পঢ়িম মানে কিবা আশা থাকিলেও পঢ়িবলৈ মন নাযায় কি কৰিবা আজিকালি কিবা এটা মানে মানুহক লাগে
কিবা এটা কাম কৰিম এ দি আৰ ই আকৌ ওলাব নহয় তোমাৰ পোষ্ট তেতিয়া একেলগে আমি প্ৰিপচন কৰিম বাৰু দিয়া
ঠিক আছে ঠিক আছে কৰিব লাগিব কৰিব লাগিব কৰিম কিবা এটা পালে ভাল লাগিব দিয়া
পালে ভাল লাগিব অ
সেইটোৱেই লগৰ খিনি মানে কি আৰু চব একেই তেনেকে ধৰি লোৱা ঘ কিবা এটা মানে চবৰে কিবা এটা ভাল হোৱাটোৱে লাগে দিয়াচোন। আৰু মেক্সিমামে পাইছেও ন
পাইছে অ মোৰ লগৰে বহুতে পাইছে মোৰ লগ লগৰ মানে এ ডি আৰিত বা এনেকুৱা একজামত পোৱা মোৰ কম আছে মোৰ- বেছি মানে ধৰা ইণ্ডিয়ান আৰ্মি হওক তাপা হেৰি এইটো কি কয় পুলি আছাম পুলিচ হওক- ফৰেষ্টৰ হওক সেইটো সেইটো মানে সেইবিলাকত পোৱটো মানে বেছি কাৰণ সিহঁতে মানে- একদম সৰু আগৰ পৰাই মানে হৈ থকা দিনৰ পৰাই তোমাৰ এই দৌৰা বা যিখিনি প্ৰিপচন লাগে সেইখিনি মানে সেইটোক বষ্টৰ কাৰণে চব সিহ তাৰ মানে হেৰি কৰি থাকে মানে-
আৰু এতিয়া কি জানানে এটা কথা আমি মানে কি হয় যোনখিনি। ফিজিকেলি উইক হয় মানে উইক বুলিও নহয় আৰু ধৰি লও মানে আমি এতিয়া কি হয় সঁচা কথা কব গলে মই দৌৰিব নোৱাৰোঁ। মই তোমাৰ একদম সৰুৰে পৰা মই দৌৰিব নোৱাৰো মানে-
ময়ও ধৰিব নোৱাৰো সৰুৰ পৰাই মোৰ আৰু তোমাৰ এই ডিফেন্সৰ চাকৰি হওঁক বা- পুলিচ হওক এইবিলাকৰ প্ৰতি মানে মোৰ হেৰিতটো নাই মানে- আকৌব দৌৰিব নোৱাৰো যে মই নকোতে নুখো মই মানে সেইবিলাকৰ প্রতি-
অ মানে মোৰ এন চি চি আছিলে কিন্তু মান এ চি চি থাক ক'তো মানে মই বৰ তিতা কেহা এন চি চি টো পাৰ কৰা নিচিনা হ'ল মানে। মানে কি অ যেনে তেনে মানে বহুত কষ্ট হয়। জানান নাই মেইন কথা তুমি আমি মানে অ এতিয়া আজি ঘৰত কথা।
তোমাৰ সেইখিনি সেইখিনি কষ্ট মানে যোনে কৰিব পাৰিছে সিহঁতে পাৰি গৈছে।
হিহঁতি
আৰু অ এন চি চি যিখিনি আছে সিহঁতৰ কাৰণে ইমান টাফ নহয় মানে এইটো- বস্তুটো
নহয়।
তোমাৰ সেইটোৰ কাৰণে ইজি হৈ যায় তাৰ তোমাৰ প্ৰায় খিনি- প্ৰায়খিনি সিহঁতৰ হেৰি ধৰা উ তাত যিখিনি ট্ৰেইনিঙত- বা হেৰি যিখিনি হয় যিখিনি প্ৰায় খিনি মানে ধৰিয়ে যায়। গতিকে সিহঁতৰ পিছত কৰোতেও মানে ইমান কষ্ট নহয় আৰু-
আমি ৰাতিপুৱা উঠো ধৰি লোৱা আমি উ সি ঘৰৰ কাম কেইটাহে জাষ্ট কৰিলো কৰি আমি ধৰি লোৱা কলেজ যাব লগগীয়া থাকিলে। কলেজলৈকে গ'লো কাম থাকিলে কামকে কৰিলোঁ কিন্তু সেই তুমি সেই লেভেলটোত আমি মানে কষ্ট কৰিব নোৱাৰ তাত যিমানটো মানে কৰিব লাগে আৰু
উম হুম
তাকে তাৰপা বাৰু দিয়া তুমি ওলাইও গৈছা কাম কেইটা কৰি লোৱা দিয়া মোৰো সেই অকমান কাম কেইটামান আছে কৰি লওঁগে দেই ঠিক আছে আহ কোৱা
প্ৰস্তুতি চলাব লাগিব।
অ নিশ্চয় নিশ্চয় নিশ্চয়।
উম উম দিয়া দিয়া।
হয় দিয়া বাকী উম উম হ'ব।